আটি কি কৰি আছা হয় নিকি তৎ খালি ভাত খালি
নাই নাই খোৱা
হয় নেকি এতি কি কৰা
আছো এনে অকমান বাহিৰত বহি সেই ৰাস্তা পিনে বহুত গৰম ন আজি।
অ
সেইটো কাৰণে মানে অকণমান বাহিৰত ঘুৰি আছো ৰাস্তা কিনাৰত।
উম,
তুমি কি কৰি আছা এতিয়া।
মই ৰাস্তাতে আছো অ,
তোমাৰ হেপিনে গৰম কেনে। উম পানী পৰিছে নে নাই আজি তহঁতৰ এপিনে।
নাই পুৱা পৰিছিল।
অ,
এই দি
অ তাৰপিছত তোমাৰ খবৰ কেনেকুৱা অঁ ভালে তোমাৰ।
মোৰো ভালে।
উম চাপানি খালা।
নাই সেয়েহে মায়ে কামৰ পৰা আহিল।
অঁ চাহ নাই খোৱা তেতিয়া হ'লে।
উম
অকলে আছা নেকি।
নাই আৰু কেইজনমান আছে মানুহ বয়স নহয় বয়শিয়াল মানুহ আছে।
অঁ,
উম,
তুমি তেতিয়াহ'লে অকলে আছা আজি ঘৰত।
উম
তাৰপিছত তুমি কতো নোযোৱা নেকি মই এনে অকলে আছোঁ।
হয় নেকি।
উম, তুমি কতো ফৰিবলৈ নোযোৱা নেকি গৰমৰ বন্ধত।
হা,
ক'তো ফুৰিবলৈ নোযোৱা।
নাই নাযাও পইচা পাতি নাই নহয়।
অ,
উম
উ যাব লাগে ফুৰিব লাগে। উ ধৰিব লাগে যাব লাগে কবালে।
অ যাবতো লাগিছিল পইচা পাতি নাই নহয়। কি কৰি ফোন কৰিম বাতি কৰি কি,
হেল্ল',
অ কোৱা।
কোৱা।
কাটিদে কাটিদে কাটিদে কাটিদে, কাটিদে কাটিদে।